শুনি আছা?
শুনি আছোঁ, শুনি আছোঁ। তুমি?
অ', অ' মই শুনিছোঁ দিয়া।
উম, তুমি কেনে ভালে আছানে?
হয়, হয় ভালে আছোঁ। তোমাৰ ভাল? বহুদিন মনত ফোন কৰিলা কেনে কৈ, মনত পৰিলে?
আজি মনত পৰিম মানে, আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা আলোচনা কৰিম নেকি বুলি ভাবিলোঁ তোমাৰ লগত।
অ', কোৱাচোন, কি বিষয়?
বিষয়টো হৈছে পঢ়াৰ অভ্যাস।
উম, খুব ধুনীয়া, ভাল বিষয় এটাৰ কথাই তুমি আজি উত্থাপন কৰিলা।
মানুহেতো বহুত ভাল মানে কৰাৰ অভ্যাস মানে মানুহৰ জীৱনৰ সফলতাৰ মানে, এক অন্যতম চাবিকাঠি বুলি মই ক'ব বিচাৰোঁ।
উম, ঠিকে কৈছা তুমি। আহ, প্ৰথমতে অ', প্ৰথমতে কোৱা, পঢ়াৰ অভ্যাস বুলিলে আমি আহ কি বুজো?
এ, সাধাৰণ ভাষাত যদি মই ক'ব যাওঁ, পঢ়াৰ অভ্যাস বুলিলে নিয়মিতভাৱে যি আমি কিতাপ, বাতৰি-কাকত বা আলোচনী হওঁক, আঃ জীৱনী হওঁক বা গল্প নহ'লে, জ্ঞানমূলক আহ, লেখা পঢ়াৰ দেহকে বুজা যায় আৰু।
হয়।
অৰ্থাৎ আহ, পাঠ্যপুথি পঢ়াই নহয়, বিভিন্ন ধৰণৰ কিতাপ আহ, মানে গ্ৰন্থবিলাক পঢ়াও ইয়াৰ, মই কি অন্তৰ্ভুক্ত হয়নে?
হয়, একেবাৰে ঠিক কথা। মানে প্ৰয়োজনীয়তা আ, যদি মই ক'ব যাওঁ চিন্তা শক্তিটো
হয়।
কি
অ', ঠিক কথা কৈছা তুমি, পঢ়াৰ অভ্যাসটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু পৰৱেশ কৰাটো পঢ়াৰ অভ্যাস কৰাই মানে আমাৰ মানসিকতাটো বৃদ্ধি কৰে, পঢ়াই হয়নে? অ', চিন্তা চৰ্চা কৰা ভাৱনাবিলাক কেনেকে কি কৰিব লাগিব, বস্তুত বহুত সহায় কৰে।
অ', কিন্তু মই এইখিনিতে এটা কথা তোমাক ক'ব বিচাৰিছোঁ, এই মানে কি হৈছে আজি উম, সৰু ল'ৰা-ছোৱালীয়ে হওক বা আমিয়েই হওক বয়োজ্যেষ্ঠ সকলে সকলোৱে যিখন বেছিকৈ এইবোৰ মোবাইল ফোনত বা সামাজিক মাধ্যমত হে, বিৰনে বেছিকৈ মানে পঢ়ে, আজিকালি কিতাপ পঢ়া অভ্যাস টো, মানে অকমান কমি অহা যেন মই ভাবিছোঁ। তুমি কি ক'বা এইটো ক্ষেত্ৰ?
হয়, হয়। তুমি ভাল এটা, ভাল এটা মানে কথা কৈছা, ভাল লাগিলে। আও, আজিকালি হয়, ময়ো দেখোঁ আজিকালি মানুহে বহুত বেছি সামাজিক মাধ্যমত মবাইলত ব্যস্ত হৈ পৰে, আৰু ইয়াৰ ফলত তেওঁলোকৰ ভাৱনা চিন্তা কৰাৰ যোনটো এটা ই থাকে ন, ইত-ই মানে ই হয়, ই বস্তুটো লাহে লাহেকে কমি, কমি কিনে আহে, যিমান দূৰ আমি ভাবিব পাৰিলোঁ হয়, ইমান দূৰ ভাবিব নোৱাৰোঁ, হয় নে? আমি নিজে আমাৰ মানে ভাৱ চিন্তা কৰা, চর্চা কৰা যোনটো আমাৰ আহ, কি কয় এইটো? শক্তি থাকে এই শক্তিটো আমি নিজে, নিজে কমাই, কমাই আহি আছোঁ।
উম! ঠিকেই, ঠিকেই!
হয়! আৰু এই, এইকেইটা মোবাইলত আৰু তোমাৰ এই সামাজিক মাধ্যমত কাল্পনিক বিলাক আহ ক মানে কাল্পনিক বস্তুবিলাক আহ দিয়া থাকে আৰু এইবিলাক আমি ভাবি, ভাবি আমাৰ নিজৰ গাটোৱে বিয়া কৰি লৌ এই মানে এই খা সামাজিক মাধ্যম সামাজিক মাধ্যম মোৰ মই ক'ব নিবিচাৰোঁ যে বেয়া হয় সামাজিক মাধ্যম এটা দিশত ভালো এটা দিশত বিয়াও! আমি এতিয়া ভাল দিশত ব্যৱহাৰ কৰিলে ভাল পাওঁ! বিয়া দিশত বেয়া ব্যৱহাৰ কৰিলে বেয়া পাম!
ঠিকেই, ঠিকেই! তুমি একদম ঠিক কথাই কৈছা মানে কি হৈছে আজিকালি আজিকালি ৰাতিপুৱা শুই উঠাৰ পৰা একেবাৰে ৰাতি টোপনি যোৱালৈকে মানে যি আমি মানুহে মোবাইল ফোন বা লেপটপ কম্পিউটাৰ স্ত্রীণত যিমান মানে সময় আমি কটাওঁ নহয় আমাৰ চকুৰো মানে ক্ষতি হয়! আজিকালি চাবা তুমি সৰু, সৰু ল'ৰা ছোৱালীয়ে চশমা লবলগীয়া অৱস্থা হৈ গৈছে ইমান সৰু বয়সতে, আগতেতো নাছিল।
হয়।
অ' সেনেকুৱা ধৰণৰ সমস্য বোৰ সৃষ্টি হৈছে এইবোৰৰ কাৰণে। গতিকে কিতাপ পঢ় পঢ়াৰ অভ্যাসটো মানে আমি গঢ়ি তুলিবই লাগে ন?
হয়। অ' কিতাপৰ পৰা মই মই মই কিতাপ পঢ়ো মোৰ মোৰ মোবাইল থাকিলেও মোবাইলত মই কিতাপ বিলাক ডাউনলোড কৰি কিনে তোমাৰ মই কিতাপ পঢ়ো। মোবাইলৰ পৰাই, যদিও মই কিতাপ কিনি কিনি না যদি পোৱা নাযায় তেতিয়াহলে। ত মোৰ ব্যক্ত ব্যক্তিগত মানে তোমাৰ অভ্যাস আৰু মোৰ ব্যক্তিগত আহ কথাৰ পৰা মই কৈ আছো, যে ম আজিকালি মানুহে তোমাৰ এই সামাজিক মাধ্যম আৰু কাল্পনিক বস্তু চাই চাই কিনে নিজৰ জীৱনটো এনে জে বনাই লৈছে। যে মই এনেকে হ'ম হয়নে?
থাকেই থাকেই, মানে আজিকালি সামাজিক মাধ্যমত যে এই যে ধৰা মানুহবোৰ যে এইবোৰ ফটো ভিডিঅ' যে শ্বেয়াৰ কৰে যে কৰবাত ঘুৰিব গৈছে ফুৰিব গৈছে নতুন গাড়ী কিনিছে সেনেকুৱা ধৰণৰ ফটোবিলাক যে দিয়ে সেইবিলাক দিয়াৰ ফলত কি হয়, বেলেগে মানে চাই লৈ ভাবে ইহ'তৰচোন ইমান মানে এ ফূৰ্তি কৰি আছে চব ইহঁতে চব বস্তু লৈ আছে মোৰ দেখোন একোৱেই নাই পইচা নাই কেনেকে কি হব কি নহব এটা মানে মানসিক চাপতো চাপো আহি যায় হয় নে সেইবিলাক সামাজিক মাধ্যমত? সেইবিলাক চাই থাকিলে মানে?
হয়। বহুত বেছি বহুত বেছি। কিয়নো আমি আহ পাঠ্যপুথিৰ পৰা যোনটো জ্ঞান ল'ম এইটো কি প্ৰকৃত সত্য জ্ঞানটো। হয়নে?
হয়, হয়, হয় ঠিকেই।
যোনটো যোনটো জ্ঞান আমাৰ জীৱনত মানে অত্যাধিক প্ৰয়োজনীয় এইবিলাক আহ জ্ঞানবিলাক এই পাঠ্যপুথিত কিতাপতে পোৱা যায়। আৰু আজিকালি মানুহে কিতাপ পঢ়াটো আৰু পাঠ্যপুথি অধ্যয়ন কৰাটো এইবিলাক মানে পাহৰি গৈছে। কিতাপ আৰু কিতাপ মানুহে এনেকে ভাবে যে কিতাপ আমি পঢ়াটো খালি পৰীক্ষা দিবলৈহে।
অ পৰীক্ষা সেই পাঠ্যপুথি, যিবিলাক কিতাপ আছে। সেই কিতাপ বিলাক থাকাৰ টো মানে কি হয়, ছাত্ৰ ছাত্ৰী সকলে এই তোমাৰ এ' আইৰ বা এইবোৰ বিভিন্ন ধৰণৰ মাধ্যম বিলাকত মানে চাতজিপিতি কিবা কিবি এইবিলাক ধৰণত তেওঁলোকে তথ্য বিলাক বিচাৰে। কিতাপ পৰা মানে পঢ়ি নাচায় তেওঁলোকক মানে সহজে মানে বিচাৰি পাব লাগে কিতাপত সিহঁতে তেই কিতাপখন টাইম ৱেষ্ট হ'ব, ইমান কেনেকে বিচাৰি থাকিম ইমান ডাঙৰ কিতাপ, বেলেগ নাপাম উত্তৰটো, গতিকে সিহঁতে কি কৰে এই এ আইয়ৰ সহায়ত বা সামাজিক মাধ্যম এইবোৰ বিভিন্ন অহ ইটাৰনেটৰ জৰিয়তে মানে তেওঁলোকে উত্তৰটো সহজতে বিচাৰি সেইমতে মানে লিখি বা মুখস্থ কৰে, এই ক্ষেত্ৰত কি ক'বা তুমি?
হয় এইটো, তুমি ঠিক কথা কৈছা। আহ আগৰ আগৰ দিনত আমি যেতিয়া স্কুলত পঢ়িছিলো, তেতিয়া এইবিলাক নাছিলে। হয়নে? আছিল যদিও মানুহে ইমান ভালকে জনা নাছিলে। অ' তেতিয়া আমি হয়তো আমাৰ লগত এতিয়া মোবাইলো নাছিলে, আৰু অঁ সামাজিক মাধ্যমত ইমান ব্যস্ততাৰ না নাছিলো কিতাপৰ পৰাই যি শিকো আহ যি পাৰোঁ, তাৰ পৰা আমি কৰি কিনে নিজৰ কি পৰীক্ষাত বহি বহিছিলোঁ আৰু যিমান জ্ঞা জ্ঞান আজিলৈকে পাইছোঁ এই পাঠ্যপুথি আৰু তোমাৰ ৱ কিতাপৰ পৰাই পাইছোঁ।
অঁ, তাকেইতো মানে আমাৰ দিনত তেতিয়া ল'ৰা আমি যি যি বাৰ পাম নোৱাৰিছিলোঁ বা কিবা এটা নাজানিলোঁ আমি শিক্ষকৰ লগত মানে আলোচনা কৰোঁ যে ছাৰ বা বাইদেউ মই এইটো উত্তৰটো পাৰা নাই ইয়াৰ বিষয়ে কেনেকে কি হ'ব, মোক আপুনি শিকাই বা বুজাই দিয়ক। তেতিয়া তেওঁলোকে ধুনীয়াকে আমাক শিকাই বুজায় দিছিল, কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে কি কৰে জানানে? ছাৰ এনেকে শিক্ষক শিক্ষয়িত্ৰীক তো নুশুধেই মানে নুশুধাকৈয়ে তেওঁলোকে কি কৰে এইটো বিভিন্ন মানে সামাজিক মাধ্যম বা মই কোৱা ধৰণে চাট জিটিপি বা বা গুগল এনে কোৱা কৰি মানে তেওঁলোকে উত্তৰটো পাব বিচাৰে আৰু সেইমতে তেওঁলোকে প্ৰস্তুত কৰি বা লিখি থৈ আহে কিন্তু সেইবোৰ তথ্যটো সিমান শুদ্ধ নহ'বও পাৰে। কি কোৱা?
হয়, তুমি ঠিকেই কৈছা। এনেও আমি অনলাইন যিকোনো বস্তু শ ব চোৱাটোৱে নাইনটি নাইন পাৰছেণ্ট অঁৱ সত্যয় থাকে। আৰু বাকী অসত্য থাকে হয়নে? ত' তাক আমি এশ পাৰ্চেন্ট হল হয়। আমি এশ পাৰ্চেন্ট হ'ব মানে, সঠিক বুলি লোৱাটো আমাৰ এটো অ', ই হয়, ভুল হ'ব।
ভুল, উম, উম, আমি মানে কেৱল সেইবোৰৰ ওপৰতে মানে নিৰ্ভৰ হৈ নাথাকি, আমি নিজে মানে কিতাপ পঢ়ি বা বেলেগ আহ, তথ্য বা এনেকুৱা বাতৰি আদি শুনি তাৰপৰা নিজে মানে বিচাৰ কৰিহে মানে আমি বা সেনেকে পঢ়িব বা লিখিব লাগে, ন'?
হয়, ঠিক কথা কৈছা তুমি।
আৰু এটা কথা মই এইখিনিতে কব বিচাৰো মানে আজিকালি কি হৈছে, তুমি- গ্ৰন্থমেলাতটোতো গৈছাই চাগে মই কেইদিনমান আগত মানে আমাৰ গ্ৰন্থমেলা হৈছিল যাওঁতে আজিকালি মানে তাৰে মোক দোকানী কিছুমানে কৈছে বোলে ভাইটি আজিকালি বোলে- কিতাপ মানুহে নিকিনাই হৈছে, কিতাপেই নিকিনাই নপ পঢ়ি কি কৰিম একেবাৰে মানে অৱস্থা বেয়া হৈ গৈছে সকলোৱে মোবাইলতে মানে পাই মোবাইলতে চাই থাকে সেনেকে কৈছে মোক গোটেই কিমান দুখৰ কথা তুমি এবাৰ ভাবি ছোৱাচোন
হয়, হয়, বহুত, বহুত, বহুত, দুখৰ কথা, আৰু এই এই যোনটো তুমি কথা কৈছা এই বস্তুটো মইও অনুভৱ কৰিছোঁ মইয়ো গৈছিলো মই কিতাপ ল'বলৈ যাওঁ মাজে মাজে ত কনিয়ে ঠিক, ঠিক একে কথা মানে একে কথাষাৰ মোকো কৈছে যে, ভাইটি আজি আজিকালি মানুহে এ কিতাপ পঢ়িব নিবিচাৰে। হয়নে, মই এটা কিতাপ লবলৈ গৈছো, হয়।
কোৱা?
মই এটা কিতাপ লবলৈ গৈছো কিতাপখন দোকানত নাছিলেই টো মই সুধিলো দাদা কিতাপ ইমান ধুনীয়া কিতাপ, আপুনি কেলে ৰখা নাই। ত' দাদাজনে কৈছে ভাইটি আজিকালি মানুহে কিতাপ নপঢ়ে তুমি হয়তো পঢ়া। এ কিন্তু বহুতে। যোনে এ কিতাপ নপঢ়ে, আমি উম মানে নিজৰ ঘৰখন চলাবলৈও এতিয়া বহুত- মানে অসুবিধাৰ সন্মুখীন হৈ মানে হৈ গৈ আছে। তু আমি, ত'এনেকুৱা ধৰণৰ কথাবোৰ মইও শুনিছোঁ। আৰু তাৰ পৰা মই বুজিবলৈ পাওঁ যে, আজি আজিকালি মানুহে আহ, সামাজিক মাধ্যম মাধ্যমত বহুত বেছি ব্যস্ততাৰ- মানে হৈ গৈছে। উঠাৰ পৰা সোৱা মানে টোপনিলৈ যোৱালৈকে।
আহ গতিকে আমি বিশেষত এটা কথাই ক'ব বিচাৰিম যে, এনেকুৱা মানে যিমান পাৰি সামাজিক মাধ্যমত সময়টো অকণমান কমাই দি লৈ তেওঁলোকে যদি ভাল উপন্যাস গ্ৰন্থ বা এনেকুৱা আলোচনা আদি পঢ়ে, তেওঁলোকৰ মানে যিটো মানে চিন্তা বিচাৰ কৰাৰ ক্ষমতা সেইটো মানে বেছি বৃদ্ধ ধি পাব বুলি পেলাই মই অনুভৱ কৰো সেই গতিকে শেষত তুমি কি ক'বা?
হয় ময়ো অ একেষাৰ কথাই কওঁ, কিয়নো আজি আজিকালি সামাজিক মাধ্যম ত' আমি অলপ ক'মকে ব্যবহাৰ কৰাটো অ ব আমাক কাৰণে বেছি ভাল হ'ব, আমি বেছি আ হয় নি কি নিউজ পেপাৰ অ' কি কিতাপবোৰ পাঠ্য পুথিবোৰ অধ্যয়ন কৰাতটো অ অধিক ভাল।
উম, উম, উম। ঠিকেই কৈছা তেতিয়াহ'লে বন্ধু আজি আমাৰ বক্তব্য খিনি আমি ইমানতে সামৰো। আমি পিছত আৰু ভালকৈ আলোচনা কৰিম দে ইয়াৰ বিষয়ে।
ঠিক আছে ঠিক আছে ভাল লাগিল আজিৰ এই বিষয়ত কথা পাতি।
হয়, হয়, ভাল লাগিল ধন্যবাদ।
ধন্যবাদ।